অ' আপুনি কি অ' আপুনি কি কৰি আছে?
অ' মই এতিয়া ফুৰিবা আহিছো।
ক'ত ফুৰিবলৈ গৈছা।
অ' আমাৰ গাঁৱতে।
অ'
মানে নদী আছে না।
অ' অ'
এহেদি ফুৰিবা আহিছোঁ।
অ' চিনাৰীটো ভাল না।
অ' বহুত ভাল।
অ' কি কি আছে নদী
নদী আছে, অ' নদী আছে, নদী আৰু
নদীপ
নদী অ' পাহাৰ আৰু গাছ গছনি আছে মানে বহুত আৰু এই নদীত আৰু মাছ আছে। আৰু অ' শিল আছে। শামকা আছে।
নদীত মাছ পায় না?
অ' মাছ পায়।
আপুনি ধৰি পাইছা, মাছ কেনেকুৱা ধৰে নদীত।
অ' অ' ধৰি পাইছোঁ আৰু।
অ' আৰু আপুনি ক'ত ক'ত গৈ পাইছে ফুৰি। ফুৰিবলৈ গৈছা মানে আগতে।
মই শ্বিলং শ্বিলং। ফুৰিব গৈছিল আৰু লাডাখ, ছিকিম।
আৰু
নেপাল
অহ'
আৰু ভূটান
আৰু
সি আৰু অহ' আৰু পিছত যাম আৰু প্লেইন কৰি আছোঁ আৰু আপুনি।
অ' কোৱাচোন।
আপুনি গৈছিল না কি ফুৰিবা?
অ' ময়ো গৈছিলোঁ ফুৰিবলৈ শ্বিলংত গৈছো অৰুণাচলত গৈছোঁ ইফালে এই ছিকিমতো গৈছোঁ আৰু আমাৰ ইফালে লোকেল জাগা হয় আমাৰ যোনটো পিকনিক স্পট হয় দাৰাগাঁও কয় বাক্সা আৰু চকী ইণ্ডো ভূটান চকী ইয়াতেও গৈছোঁ। আৰু এইফালে ভূটানতো গৈছোঁ।
অহ'
আমাৰ চকীৰ পৰিৱেশ বহুত ভাল মানে চকীত এইফালে ভূটানৰ পাহাৰ। লাগে আৰু তাৰ ভূটানৰ পৰা আ নদী দি পানী বৈ আহে পাহাৰৰ পৰা।
অ',
আৰু বহুত খেন ডাঙৰ ডাঙৰ আছে, পাহাৰ আছে।
অ',
তাৰপিছত তাতে পানীটো মানে খ্ৰীষ্টেল ক্লিয়াৰ আৰু বহুত ভাল। ধুনীয়া তাতে মাছো দেখা পায় আৰু তাত তাতে মানুহবিলাক গা ধুব যায়, ফুৰিবলৈ যায়, ৰিলচ বনাব যায়, ফটো‌ বনা
অহ্।
ফটোশ্বুট কৰিব যায় আৰু।
উম্, উম্,
কিছুমানে ফিল্ম, ফিল্মৰ শ্বুটিং কৰিবলৈ যায়।
অ',
আৰু তাতেতো বহুত জানুৱাৰী, ফেব্ৰুৱাৰী, মাৰ্চ এনেকুৱাত নৱেম্বৰ-ডিচেম্বৰ মানে তাতে পিকনিক খাবলৈ যায়। মানুহবিলাক তাতে মানে বনভোজ খায় আৰু মানুহবিলাক তাত এই অ', ঘৰৰ পৰিয়াল আ লৈ কিনে আৰু লগ বন্ধু-বন্ধাৱী মানে বছৰত একবাৰ হ'লেও মানে তাতে ফূৰ্তি কৰিবলৈ যায়, তাতে লৈ যায় ছাউণ্ড ছিষ্টেম,
অ',
আৰু কিছুমানে অ', হাৰমনিয়াম। কিবা-কিবি বজোৱা বস্তু লৈ যায়, বক্স লৈ যায় তাৰপিছত গান তাতে আৰু যাই কিনে কিছুমানে ভাতো বনায়,
উম্, উম্।
কিছুমানে বনায়ো লৈ যায়, তাতে খা খানা বনাই মানে খানাত কিছুমানে গাহৰি মাংস লৈ যায় আৰু কিছুমানে মুৰ্গী, লোকেল ব্ৰইলাৰ আৰু বেলেগ বেলেগ মাংস অ', ছাগলী মাংস এনেকুৱা আনে তাৰপিছত বনাই, তাৰপিছত খায় আৰু চবেই মিলিকেনে এসাঁজ মানে এক বছৰত। একবাৰ হ'লেও মানে ফুৰ্তিৰ নামত একবাৰ হ'লেও খায় আৰু। অ', আৰু দাৰাগাঁৱতো পৰিৱেশ ভাল দাৰাগাঁৱতো পাহাৰ আছে এইফালে, পাহাৰৰ পৰা নদী বৈ আহে, আৰু তাতে অলপ মানে নদীৰ পৰিৱেশ বহুত ভাল। নদীত পানীও আছে, শিলো আছে, সেইফালে আৰু তাতে ঠাণ্ডা পানী না, কিছুমানে গৰম বতৰত বহুত গা ধুবলৈ যায়। তাতে মানে ফ্ৰীজৰ নিচিনা পানী তাতে, তাত অ', তাতে আৰু কিছু ফটো তুলিবলৈ ভাল আৰু ৰীলচ বনাবলৈ ভাল। তাতে আৰু এইখিনিয়ে আৰু তাতে বহুত মানুহ যায়। আৰু এইটো বহুত নাম আছে মানে আৰু ইফালে কো দাৰাগত মানে বহুত অ', গছ-গছনি আছে। তামোল বাগান আছে, সেইবিলাক পৰিৱেশ চিনাৰীগিলা দেখ দেখিকেনে বহুত ভাল পাওঁ আৰু। অ', বহুতেই দাৰাগাঁও অ', জেগাত মানে তামোল ৰুই কেনে নিজৰ জীৱনটোও চলাই যাই আছে।
অ' উম, উম, ভালেই বহুত উম। অ' উম, উম, আপুনি আৰু সেইটো শুনা পাইছো ন অহ' বগা মাটি।
অ' শুনা পাইছোঁ। অ' মইয়ো একবাৰ গৈছোঁ তাতেও।
অ' অ'।
তাতে মানে তাতেও বহুত পৰিৱেশ ভাল তাতেও মানে ইফালে ভূটান লগত বৰ্ডাৰ লাগি যায়। ইফালে আৰু আহ আগতে তাতে বাক্সা আৰু ওদালগুৰি জিলাৰ মাজত আছিল এতি এতিয়া মানে বাক্সা জিলাতো দুটা কৰি দিলাক না এতিয়া তামোলপুৰ হৈ গ'ল তামোলপুৰ হোৱাৰ পিছত তাতে আৰু ওদালগুৰি এনেকুৱা লাগি যায় আৰু
উম, উম।
তাতে তাতেও চিনাৰীটো বহুত ভাল হয়, তাতেও পাহাৰ আছে। ইফালে নদী আছে বহুত ডাঙৰ তাতে নদীত ৰিভাৰ ৰাফটিং কৰিব পাৰে।
অ'
আৰু তাতে জীপ লাইনো আছে তাতে আৰু মানে পিকনিক খাব লৈ যায়, মানুহগিলাক বহুত।
অহ'
নিউ ইয়াৰ মাঘ বিহু এনেকুৱা টাইমত আৰু।
অ'
বহুতে বহুত নিজৰ নিজৰ মতেদি ফূৰ্তি কৰে এনেকুৱা।
উম, উম। মই অলপ মন শুনি পাইছোঁ আৰু ইয়াতে বগা মাটি ইত কিবা বগৰী পায় বোলে।
অ' বগৰী পায় তাতেটো বহুত বগৰী গছ আছে। মানে তাতে চাইডে চাইডে বহুত বগৰী গাছ আছে মানে ৰুই থোৱা। তাতে বগৰীটো পাৰি খালি খাই আৰু অলপ মানে বেছি অখও নহয় বগৰী গছগিলা
অ' অ'
হাতেদি ছিঙিব পাৰে।
অ'
যোনেই ফাৰ্ষ্টত যায়, সিয়ে বগৰীটো পায়। যোনে লাষ্টত যাব বগৰীটো নাপায় মানে ওচৰত আছে না চবেই পাৰিব পাৰে যোনে দেখা পায় সিয়ে পাৰিব এনেকুৱা ইটো ছিষ্টেম কিবাতটো আছে, চকী চকীতো আছে। চকীতো বহুত বগৰী গছ আছে। তাতেও এনেকুৱা হয় মানে।
উম, উম। বহুত ধুনীয়া জাগা আৰু না
হয়, হয়, হয়।
অ' অ'
আপুনিও ক'ত বা গৈছে নেকি এনেকা।
অ' মই অলকিয়াল জেগা মই একবাৰ গৈ গৈছিল ইয়াতে ভৈৰৱ কোন্দ জানানে আপুনি অ'
ভৈ
গোন্ধতো সেইটো প্লেচটো বহুত ভাল আৰু মানে জোগাবিলাক ইটো। পাহাৰ আছে আৰু গছ-গছনি, আৰু কিবা সেই ৰছী দি
সেইটো অ', দলং দলং জানে না, অ', সেইটো আছে না অ', আৰু টেম্পল আছে, তোমাৰ মানে বহুত ভাল লাগে আৰু।
অ', আৰু
সেইটো আৰু অৰুণাচল আৰু ভূটান, সেইটো বৰ্ডাৰ হয়। আমাৰ সেইটো, অসম ইণ্ডিয়া।
অ', অ',
ভাল লাগ ছে আমি, আমি আমি চব ক তাক গৈছোঁ, মানে আমাৰ উম্, স্কুল অ', ষ্টাফ সেনেকুৱা আৰু। ভাল লাগছে, মানে বহুত চাই।
এতিয়া মই শ্বিলঙৰ বিষয়ে কওঁ। মই মানে শ্বিলঙত গৈছিলোঁ, শ্বিলঙত গৈ শ্বিলঙতো বহুত ধুনীয়া ধুনীয়া জেগা আছে।
উম্, উম্,
তাতে আমি এতিয়া গুৱাহাটীৰ পৰা যাব লাগিলে, গুৱাহাটীৰ ফাৰ্ষ্ট গোটে গুৱাহাটীৰ, গুৱাহাটীৰ পৰা এফালে জৰাবাদ হৈ কিনে ফালে বৰনিহাট, উমিয়াম, এনেকুৱা হুমিয়ামত এটা লেক আছে, হোমিয়াম লেক বুলি কয় সেইটো, তাতে বহুত ধুনীয়া জেগা, মানে ইয়াতে লেক এটা আছে, মানে চাৰিওফালেও পাহাৰ, মানে মাজত এটা নদী নেচ নদী, মানে লেক আৰু তাতে বহুত ভাল ভাল জেগা আছে। পাহাৰৰ ওপৰত এটা ৰিজৰ্ট আছে, বহুত ভাল মানে পৰিৱেশ। আৰু এইটো চাইছিলোঁ মই, তাৰপিছত আৰু আকৌ ইয়াৰ পিছত নাখাই, ইয়াৰ পৰা ডাইৰেক্ট, আমি শ্বিলঙ লৈ গৈছিলোঁ, শ্বিলঙত আছে ৱাৰছ লেক তাতে লেগ আছে তাতে, ৱাৰ্ছ লেগ বুলি কৈ নামৰ নামটো, তাতেও বহুত ভাল জেগা তাতে। মানে লেগ আছে তাতে, লেগ লেগৰ চাইডে চাইডে
উম্,
ফুল, গছ-গছনি বহুত ধুনীয়া মানে, সেইটো জেগাটো মানে, একদম প্লেইন নহয়, ওখ নামা এনেকুৱা, জাগা, মানে ইয়াতে বহুত মানুহগিলা অ', কাপোলছ গিলা মানে টাইম স্পেণ্ড কৰিবলৈ যায় আৰু। তাতে বেছিভাগ মানে কাপোলছ দেখা পায়। অ', নিজৰ ভালপোৱা, ল'ৰা ছোৱালীকেইটা তাত তাত বহুত দেখা পাওঁ, মানে গছ তলত তলত মানে টাইম স্পেণ্ড কৰেয আৰু টামাম।
অ',
অ', আমি একবাৰ, গৈছিলোঁ, তাতে আমি আৰু ছিংগল ল'ৰাৰ নালা
অ', অ', অ', অ',
তাৰপিছত, অ', তাৰপিছত আৰু আমি। গৈছোঁ এলিফেণ্ট ফল্চত। এলিফেণ্ট ফল্চত বহুত ধুনীয়া জেগা, তাতেও মানে অলপ পাহাৰৰ পৰা তললৈ পানী নামি আহে মানে। আৰু পানীৰ নামি আহিয়ে তলত মানে আমি। তাতেও নাম তলত নামিও যাব পাৰোঁ। তাৰপিছত তাতে ফটো ক্লিক কৰিব পাৰোঁ।
উম, উম।
আৰু চাফা আৰু বহুত পানী আছে।
উম, উম।
তাৰপিছত গৈছিলোঁ শ্বিলং পিক বুলি কয়। যিটো টো মানে শ্বিলং চবচে ওখ জেগা।
উখ জাগা না।
অ' তাৰপিছ তাৰ পৰা চ'ব শ্বিলংটো মানে দেখা পায় আৰু ক্লিয়াৰ। অ' আ আমাৰ কথাটি এতিয়াতে সমাপ্ত কৰিম এতিয়া।
অ' অ' হ'ব দে।
ঠেঙচ